হেল্ল', শুনিছা নে?
অ', অ', শুনিছো।
অ, শুনিছা নে অ, কি খবৰ?
ভাল-ভাল তোমাৰ?
অ, মোৰো ভাল কত আছা?
মই ঘৰতে আছো।
উম, এতিয়া বাৰু ঘৰতে মই ঘৰতেই বাকী ভাত চাত খালা?
অ, খালো-খালো তুমি খালা নাই?
অ, খালো বাৰু এনেই শুব লৈছিলা নেকি?
উম নাই নাই আছোএনে মোবাইলটো চাই কি কৰিবা আৰু তুমি কি কৰিছা?
ময়ো আছো এনৈ মানে এনেই বাহাত এই আমাৰ জে এন ভি জৱাহৰ নৱোদয়ৰ বিদ্যালয়ৰ স্মৃতিবোৰ মনত পৰিল বহুত দিনৰ পিছত ফোন কৰিলো তোমাক সেইকাৰণে বুলো
মানে আজিকালি আৰু সামাজিক মাধ্যয়মত আমাৰ আহ জৱাহৰনগৰৱ বিদ্যালয়ৰ বহুত পুৰণি ফটো দেখিলো আজি
সেইবোৰ চাই থাকোঁতে স্কুল জীৱনৰ অসংখ্য স্মৃতি মনলৈ আহিল ভাবিলোঁ তোমাৰ লগত সেই দিনবোৰৰ কথা অলপ পাতো বুলি তাকেই
আচ্ছা একেবাৰে ঠিক কৰি কৰিছা মানে ক'ব গলে আমাৰ আৱাসিক বিদ্যয়ালয়ত মানে কটোৱা দিনবোৰ মানে আজিও মোৰো মনত পৰে মানে মানে মোৰ মনত একেবাৰে সজীৱ হৈ আছে আৰু সেইবোৰ দিনৰ কথা ক'ব গ'লে একদম বেলেগে আছিল বেলেগে সুকীয়া আছিল ধৰা ঘৰৰ পৰা আঁতৰি থাকিলেও স্কুলটোৱে মানে আমাৰ দ্বিতীয় ঘৰ হৈ পৰিছিল বন্ধু বান্ধৱী শিক্ষক শিক্ষয়িত্ৰী আৰু মানে হোষ্টেলৰ জীৱন সকলোবোৰ মানে আজিও মনত একদম মানে সজীৱ হৈ আছে।
অ এইটোৱে মোৰো একেই অনুভৱ মানে প্ৰথম দিনা যেতিয়া এ স্কুললৈ গৈছিলো মানে জৱৰণ বিদ্যালয়ত জে এনটিত ঘৰ এৰি থাকিব লাগিব বুলি হোষ্টেলত বুলি ভয় মানে বহুত অ বেয়া লাগিছিল আৰু ভয়ো লাগিছিল মান কিন্তু কেইদিনমানৰ ভিতৰতে নতুন বন্ধু পাইছিলে আহ সকলো লগ হৈ থাকিলো আনে তাৰ পিছত মানে আৰু এতিয়া অনুভৱ কৰিছোঁ যে আমি আহ সকলোৱে এটা পৰিয়ালৰ দৰে হৈ পৰিছে আৰু আহ নৱদতটো আমাৰ সেইটো লাষ্টৰ সেইটোৱে হৈ গ'ল আহ বেড ৱাইচ হৈছিল ন আমাৰ চ হোষ্টেলত সকলো মানে ল'ৰা ছোৱালী শিক্ষক শিক্ষয়িত মই চব মানে পৰিয়াল আৰু এটা আৰু হোষ্টেলতো ক'বই নালাগে কাৰোবাৰ কিবা এটা হ'লে আ এ লগত গৈছিলো বা কিবা এটা হেল্প কৰিছিলো আমাকো হেল্প কৰিছিল লগৰ বিলাকে সেইবোৰে এতিয়া মনত পৰি থাকে তাৰপিছত তেনেকে এতিয়া হোষ্টেলৰ দিনবিলাক মনত পৰিল।
উম একদম আৰু হোষ্টেলত একেলগে থকা একেলগে খোৱা তাৰপিছত একেলগে পঢ়া আৰু একেলগে খেলা ধূলা কৰা মানে এই সকলোবোৰ মানে এটা অভিজ্ঞতাই আমাৰ মাজত এক গভীৰ বন্ধুত্ব তুলিছিল আৰু ক'ব গ'লে কোনোবাই অসুস্থ হলে আন সকলে তেওঁৰ যত্ন যত্ন লৈছিল মানে ভাত আনি দিছিল বা ঔষুধেই হওক বা মানে তেওঁলোকৰ যত্ন লৈছিল আৰু পৰীক্ষাৰ আগতে যেতিয়া মানে ইজনে সিজনক সহায় কৰা এইবোৰ আজিও মানে পাহৰিব নোৱাৰো মানে কেতিয়াবা কিবা এটা বুজি নাপালে ইজনে সিজনক বুজাই দিয়া ত ক'ব গ'লে সেইবোৰ মানে এটা বেলেগে দিন আছিল
অ সেইটোৱেই হয় তোমাৰ মনত আছে নে নাই মানে পুৱা সোনকালে উঠি প্ৰাৰ্থনা তাৰপিছত আমাৰ পিটি হয় ব্যয়ায়াম আৰু তাৰ পিছত ক্লাছলৈ যোৱা আৰম্ভণিতে মানে অলপ কষ্ট লাগিছিল যদিও পিছলৈ সেইয় নিয়ম ধীয়া জীৱনটোৱে আমাৰ অৱশ্যে অভ্য়াস হৈ পৰিছিল ন
উম একদম মনত আছে কিয়নো মনত নাথাকিব আৰু ক'ব গ'লে সেই নিয়ম শৃংখলা মানে আগতে বেয়া লাগিছিল যে এ ইমান এক্দম ইমান নিয়ম ইমান ষ্ট্ৰিক্ট মানে সমান আৰু এইবিলাকে কৰি থাকিম কিন্তু মানে এতিয়া মানে সেইবোৰ ভাবিব গ'লে সেইবোৰ মানে আমাৰ জীৱনত এটা সময়ৰ মূল্য শিকাইছিল আৰু
অ আজিও মই যিকোনো কাম ম সময়মতে কৰিবলৈ চেষ্টা কৰো আৰু তাৰ মূল কাৰণ হৈছে মোৰ মানে বিদ্যয়ালয়খনৰ শিক্ষা আৰু আমাৰ কিন্তু আমাৰ মানে আৱাসিক বিদ্যালয় মানে আমাৰ নবোদয় ক তাৰ কিন্তু মানে ধৈৰ্য শক্তি বহুতেই আছে বুলি ক'ব পাৰি দেই সকলো মানে ক'ব গলে মানে সকলো ক্ষেত্ৰতে আমাক লাইন পা দিছিল বা কিবা মানে ধৈৰ্য ধৰি আমি ৰখি থাকিছিলো ন সকলো ক্ষেত্ৰতে আমি
উম সেইটোৱে আৰু আমি মানে আমাৰ কিবা এটা আছিলে আৰু যে আমি ইটো কৰিব দিলে এককে পাৰিম নোৱাৰো বুলি নাহিছিল ন সেইটোৱে আৰু শিক্ষকসকলৰ কথাও ব মানে মনত পৰে এতিয়া বহুত তেওঁলোক কেৱল পাঠ্যপুথিৰ শিক্ষা দিয়াই নহয় ম আমাক ভাল মানুহ হ'বলৈ আমাক উৎসাহিত কৰিলে কৰিছিল বা কোনো সমস্যা হলে নিজৰ সন্তানৰ দ বুজাই বুজাই দিছিল সকলোকে মানে সহায় কৰিছিল আমাৰ যিমান ছাত্ৰ ছাত্ৰী আছিলো তাৰু অ কেতিয়াবা কিবা এটা চেলিব্ৰেট কৰিব লাগে ধৰা ওৱান এক জানুৱাৰী হওঁক বা একত্ৰিশ ডিচেম্বৰ হওঁক বা নিউ ইয়াৰ চেেলিব্ৰেশনটো বা কিবা প্ৰগ্ৰেম থাকিলে কিমান ধুনীয়াকে আয়োজন কৰিছিলো আমি সকলো ষ্টুডেন্ট বিলাকে সেইবিলাকে মনত পৰে আৰু
একদম তেওঁলোকৰ মানে মৰম মানে অ মৰম শাসন কেতিয়াবা আমাক শাসনো কৰিছিল বহুত আৰু আৰু তেওঁলোকৰ দিয়া পৰামৰ্শই মানে আমাৰ ব্যক্তিত্ব গঢ়ি তোলাত মানে ডাঙৰ এটা ভূমিকা পালন কৰিছিল কিন্তু দে ক'ব গ'লে আৰু আজিও তেওঁলোকৰ বহু উপদেশ উপদেশ মানে মোৰ জীৱনতে প্ৰেৰণাৰ উৎস যগাইছে আৰু তেওঁলোকে মানে বহু কথা বুজাইছে যে এইটো কৰিলে এনেকুৱা ভাল এনেকুৱা ভাল মানে এটা ক'ব গ'লে আমাৰ একদম গাৰ্জেনে হৈ গৈছিল তেওঁলোক শিক্ষক খিনি
অ সেইটো হয় একদম অ সেইটোৱে আৰু যেতিয়া আমি আমাৰ যেতিয়া সাংস্কৃতিক অনুষ্ঠান হৈছিল বা ক্ৰীড়া প্ৰতিযোগিতা তা স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস হৈছিল বাৰ্ষিক উৎসৱ আমাৰতো উইকলি এটা প্ৰগ্ৰেমটো থাকে ন উইকলি তাত এই সকলোবোৰ একেলগে উদযাপন কৰা মানে আনন্দই সুকীয়া আছিল আৰু এতিয়া বোলে অ অ লগৰ কোনটোৱে মানে কোনে কি গান গাবনে আহ বোলে ডেন্স কৰিব আৰু যিবিলাকে মানে জনা নাছিল বা ডেন্স কৰিব গান গাব সিহঁতে যেতিয়া মানে আহ গান গাব বা ডেন্স কৰা যেতিয়া নাম দিয়ে আমি তেতিয়া সকলো মানে চাইড হৈ থাকো আৰু অ চাওচোন সি কি কৰে এনেকুৱা আৰু হব আৰু সকলো শিক্ষাৰ্থীয়ে মানে উৎসাহেৰে অংশগ্ৰহণো কৰিছিল আমাৰ সেইটোৱেই ভাল লাগিছিল আৰু
অ সকলোৰে মানে কৰ্ডিনেশচন বোৰ মানে মিলা প্ৰীতিবোৰ মানে বহুতেই ভাল আছিল ক'ব গলে দেই আৰু
আমি উম বিভিন্ন ৰাইজৰ সাংস্কৃতিৰ সৈতে চিনাকি হোৱাৰ সুযোগো পাইছিলো ধৰা পঢ়িবলৈও আহিছিল তেওঁলোকে ইয়ালৈ মাইগ্ৰেচন মিনি মাইগ্ৰ্যন আছিল ন ত' সেনেকে আৰু নবি নৱোদয়ে কেৱল মানে শিক্ষাই দিয়া নহয় লগতে বিভিন্ন ভাষা সাংস্কৃতি আৰু মানুহক সন্মান কৰিবলৈ শিকাইছিল আৰু আৰু তেওঁলোক তেওঁলোকৰ তেওঁলোকৰ লগতো চিনাকি হয় মানে তেওঁলোকৰো মানে আমি তেওঁলোকৰ সাংস্কৃতি বোৰো শিকিবলৈ পাইছিলো সেইটো মোৰ বহুত ভাল লাগিছিল
উম সেইটোৱেই আৰু আমি যে কেতিয়াবা হোষ্টেলৰ দুষ্টামিবোৰ মনত পৰিলে এতিয়াও মানে হাঁহি উঠে আৰু কিছুমানত ৰাতি শুই থাকিব শুই থকা সময়ত আমি ডিষ্টাৰ্ব কৰোগে ক কা পানী দি দিওঁ তাৰ পিছত নিশা বহি আদ্ডা মাৰা ৰাতি গান গোৱা গীটাৰ বজাই আ কাৰোবাৰতো বাৰ্থডে থাকিলে ক'বই নেলাগে আহ ক'বই নালাগে বাৰ্থডে চেলিব্ৰিচন জন্মদিন উদযাপন কৰাটো মানে অলপ বেলেগ আছিল আৰু আড্ডা মাৰাটো গান চান গোৱা চাদৰ ওপৰত গৈ পেলাই পৰীক্ষাৰ আগদিনা একেলগে পঢ়া আৰু বেলেগ দিনাতো পঢ়া নহয় পৰীক্ষা আগদিনাই পঢ়া হয় আমাৰ অকলে সেই মুহুৰ্তবোৰ আজিও মানে অমূল্য আৰু
সচাকে অমূল্য মানে আৰু তেতিয়া হয়তো সেইবোৰ সা সাধাৰণ দিন যেন লাগিছিল মানে সদায় এটাই ৰুটিন ফ্ল কৰি আছিলো ন কিন্তু মানে আজি বুজিছো মানে তাৰ পৰা ওলাই অহাৰ পিছত বুজিছো যে সেই সময়বোৰে মানে আমাৰ জীৱনৰ আটাইতকৈ এটা মূল্যবান স্মৃতি হৈছে যোনটো মানে চবেই এইটো বুজি নাপায় চবে বুজি নাপায় এইটো কিন্তু মানে যোনে সেইটো এক্স মানে আহ মানে থাকি আহিছে সেইটো ত' তেওঁলোকেহে এই এইটোৰ বিষয়ে মানে ভালদৰে বুজি পাব ইয়াৰ ইমচেন বোৰ
উম আৰু আহ এইটো কথা কব লাগিব নৱ দাই আমাক আত্মনিৰ্ভৰশীল হবলৈ শিকাই মানে শিকালে বা শিকাইছিল নিজৰ কাম নিজে কৰাটো সময়ৰ মূল্য বুজা দায়িত্ব পালন কৰা আৰু সকলোৰে লগত মিলি চলা এই শিক্ষা জীৱনৰ মানে প্ৰতিটো ক্ষেত্ৰত উপকাৰী হৈছে আৰু মোৰ বা সকলোৰে হৈছে চাগে!
অ', এইটোতো হৈছে একেবাৰে ঠিক। আৰু ক'ব গ'লে আজিও মানে নতুন পৰি-পৰিৱেশত আমাক খাপ খুৱাই লবলৈ মানে উ, পৰিৱেশত মানে খাপ খুৱাই লবলৈ মোৰ এইটো মানে ইয়াত থকাৰ বাবে মোৰ বিশেষ একো অসুবিধা হোৱা নাই নতুন জেগাত ঠাইত গৈছো যদিও কাৰণ আৱাসিক বিদ্যলয়ৰ জীৱনে আমাক আত্মবিশ্বাসী আৰু স্বাৱলম্বী কৰি তুলিছেই।
অ', যদি সুযোগ পাও মানে এতিয়াও এবাৰ স্কুলৰ পুনৰ ঘূৰি যাবলৈ মন যায় পুৰণি শ্ৰেণীকোঠা হোষ্টেল খেলপথাৰ আৰু শিক্ষকসকল লগ পোৱা হ'লে বহুত ভাল লাগিব এই
উম। সেইটো হয়, মোৰো একেই ইচ্ছা। সকলোৱে মানে সকলো পুৰণি বন্ধু একেলগে মানে গ'লে নিশ্চয় সেই দিনবোৰ মানে পুনৰ এবাৰ অনুভৱ কৰিব পাৰিম ধৰা ইয়াত আমি এইবিলাক কৰিছিলো এইবিলাক কৰিছিলো এনেকে মানে আগৰ দিনবোৰৰ কথা কৈ কৈ মনত পেলাব পাৰিম যদিও সময় সলনি হৈছে স্মৃতিবোৰতো কেতিয়াও সলনি নহয়।
উম, একদম মানে সেইবাবেই নৱোদয় স্মৃতিবোৰ মোৰ হৃদয়ত মানে সদায় বিশেষ স্থান দখল কৰি থাকিব আৰু। উম, ভাল লাগিল দিয়া আজি।
অ', মোৰো ভাল লাগিল মানে স্মৃতিবোৰ মানে আকৌ মানে আকৌ বহুত দিনৰ মূৰত কথা পাতিলো ন' মনলৈ সেই সোণালী দিনবোৰ আকৌ আহিলে।
অ', তাকে ভাল লাগিল অ', দিয়া গুড নাইট শুৱা উম।
উম, ঠিক আছে।